অ, অ। অ' মই ঘৰতে আছো তুমি ক'ত আছা?
মইও ঘৰতে আছোঁ।
অ' কি কৰি আছা?
এয়া বহি আছো, গৰম লাগি আছে যে।
অ' গৰম হয় বহুত গৰম পৰিছে অ' হয়।
আ। ক'তবা গৈছিলে নেকি আপোনাৰ ষ্টেটাচ ষ্টেটাছবোৰ দেখিলোঁ।
অ মই এই অলমতে হেৰি উদয়পুৰ গৈছিলো উদয়পুৰ।
আৰ্টছা তাৰ বিষয়ে কিবা কব নেকি?
অ' তাতে গৈ পেলাই এনেবোৰ ভালে লাগিলে তোমাৰ মই ইয়াৰ পৰা আ জয়পুৰলৈ ফ্লাইট লৈছিলো, অ' ফ্লাইট লৈ পেলাই তাতে প্ৰথম জয়পুৰ ঘূৰিলো, তোমাৰ জয়পুৰ তাৰছতে জয়পুৰ ঘূৰিলো তাতে মই নাহৰগড় ফৰ্ট চালো। তাতে ফটো উঠিলো, তাৰ পিছতে হেৰি উঠিলো তাৰ আ ফটো উঠিলো তাৰপিছতে আ তাতে মানে তাৰে যোনটো মানে প্ৰধান খাদ্য আৰু স্পেচিয়েল যোনটো ফুড সিহঁতৰ ভাতি চুৰমা এইটো খালো, তাৰ পিছতে মই অ তাৰ পৰা আৰু উদয়পুৰত গৈছো। উদয়পুৰত মই তাৰে সেইবিলাক পিছলা লেক বুলি এটা লেক আছে তাতে চাইছো পিছলা লেক চাইছো। আৰু তাৰ উপৰি তোমাৰ এনেকে উদয়পুৰত মানে মই লেক বিলাক চালো আৰু তাতে এটা মিউজিয়াম আছে পুৰণা পুৰণা মিউজিয়াম তাতে পিচ দিনৰ গাড়ী বিলাক আছে মানে সেইবিলাক চাইছো আৰু। এনে ভালে লাগিলে।
ভাল ন?
উম তাকে।
মই উ মাজতে মানে শ্বিলঙত গৈ আহিলো। অ তাত তাতে ভাল লাগিল আৰু মানে জেগাবোৰ দেখি।
অ কেনেকুৱা শ্বিলঙত ঠাণ্ডা নে?
ঠাণ্ডাই আমাৰ মানে অসমত ধৰা বহুতেই ঠাণ্ডা মানে মানে। গৰম দিনত মানে তাতে মানে বেছ আৰু মানে প্লেচ।
অ।
মানে এতিয়া মানে যদি প্লেনিং যদি আছে এতিয়াই যাব লাগে আৰু মানে।
অ এইটো দিনত মানে এইখিনি সময়ত মানে যাবলে ভাল ন তাতে।
অ বহুত ভাল।
অ।
গৰম ইমান নাই ঠাণ্ডা মানে।
এনেই তোমাৰ কিমান অ হেৰি এনেই কিমান টকা লৈ গলে ভাল কিমান টকা হেৰি মানে কিমান টকা পৰে বাজেট?
গুৱাহাটীৰ পৰাটো আপোনাৰ এতিয়া তিনি চাৰি হাজাৰ মান ল'লে তেনেকুৱা আপোনাৰ চিংগল কাৰণো হৈ যাব।
অ। আৰু তুমি কি কয়?
পাঁচ ছয় হেজাৰ মান ললে।
আচ্ছা। অ হেৰি কি কয় ডাউকেও গৈছা নেকি?
ডাউকো টো মই গৈছিলো।
অ কেনেকুৱা লাগিল?
তাৰ মানে পানীবোৰ মানে কি ক'ম আৰু যি মানে পুৰা মানে কি ক'ম আৰু মানে আপুনি খাব মন যাব পানী বোৰ মানে দেখিলে হয়।
বহুত চাফা নেকি তাৰমানে?
পুৰা মানে চাফা বহুত।
অঁ। আকৌ কি চেৰাপুঞ্জী চেৰাপুঞ্জীও গৈছা নেকি?
অ গৈছিলো তাতে। তাতে ছেভেন চিষ্টাৰ ৱাটাৰফল আছে ন?
অ অ। অ', ৱাটাৰফলত কি কয়, নিজৰ হাতে গা ধুইছা তুমি তাতে?
তাতে গাটো ধোৱা নাই, কিন্তু মানে চাইছিলো আৰু মানে বহুত ধুনীয়া লাগিছে চাই।
অ'।
মানে, ওচৰত মানে যাব নোৱাৰে ন', কাষত, দূৰ আছ যে তাতে মানে। পাহাৰৰ ওপৰৰ পৰা পানীবোৰ গিৰে ন', ত তাতে মানে যাব এলা, এলাও নাই মানে তাতে।
অ', তোমালোকে কেইদিন আছিলা?
আমি মানে কিবা কলেজৰ পৰা মানে গৈছিলো মানে, পিকনিকত, ত' আৰু দুদিনমান থাকিছো আৰু আমি।
অ', অ'।
বাকী, তাৰে তোমাৰ তাতে এনে, কি, কি খাদ্য খাইছা তাতে, কি, কি? খানা খাইছা, তাতে কি হেৰি খাইছা তাতে যাওঁতে?
তাতে আপোনাৰ মানে, সিহঁতৰ মানে ট্ৰাইবেল বিলাকৰ মানে খোৱাবিলাক খালো, এইিলাক কি কব, গাহৰি থাকিল। ট্ৰাইবেল কেইটাতো জানে আপুনি, গাহৰিটো খায়ে সিহঁতে। এইবিলাকে গাহৰি সেইবোৰ বিলাক খালো।
অ'। আচ্ছা, আৰু তাতে ৰাতি ক'ত হোটেলত মানে, কি লজত আছিলা নেকি?
অ', হোটেলতে থাকিছিলো আমি।
অ', হোটেল বোৰ তাৰে মানে হেৰি নে, অ' কম দামৰ ভিতৰতে পাই নে, নে হোটেলৰ দাম বোৰ বেছি?
মানে, আপোনাৰ বাজেটত মানে আহি যাব আৰু মানে সেইটো।
অ', আচ্ছা, আচ্ছা।
আচ্ছা গুৱাহাটীৰ পৰা অ গুৱাহাটীৰ পৰা শ্বিলংলৈ এনে গুৱাহাটীৰ পৰা এনে বাইক চাইক লৈ গলে এনে কিমান সময় লাগে?
এইটো এতিয়া আপোনাৰ ডেৰ দুই ঘন্টা লাগি যাব শ্বিলং। গুৱাহাটী পৰা।
অ আচ্ছা। ঠিকেই আছে। মই এই মই শ্বিলং গৈ পোৱা নাই বাৰু আজিলৈ মই এই কিতাপত দেখিছো বা মোবাইলে চোবাইলে দেখিছো বা মানে মই তেনেকে গৈ পোৱা নাই কিন্তু মোৰ মানে যাবৰ ইচ্ছা আছে। আৰু তুমি তাৰ বাহিৰে এনে বাকী ক'ৰবাত গৈছা নেকি?
তাৰ বাহিৰে তো কাজিৰঙা গৈছিলো কিন্তু বহুত আগত গৈছিলো মানে এয়াতো বহুত বহু চেঞ্জ হৈ গ'ল চাগে। ইমান ক'ব নোৱাৰো কিন্তু হৈ গ'ল চাৰি পাঁচ বছৰ হৈ গ'ল মই গৈছিলো ত এতিয়াতো মানে আচ্ছা
হা।
সেইটোৱে আৰু।
বাকী কাজিৰঙাত যাওঁতে মই তাত তে গড় দেখিবলৈ সক্ষম নহ'লো গড় এটাই দেখিলো ত সেইটো মানে এ পাথৰৰ দৰে মানে এনেকে ৰখি আছিলে এজেগাত। অ সেইটো মানে পাথ গড়ে হয় নে গড়ৰ মূৰ্তি হয় কিন্তু মই নাহৰফুটুকী বাঘ দেখিছিলো আৰু বান্দৰ দেখিছিলো কিন্তু আৰু হাতী এ হাতী
গঁড় গড়টো দেখিছিলো মই তাতে
অ
আৰু বাঘো দেখিছিলোঁ
অ বাঘো দেখিছা নিকি কোনটো বাঘ দেখিছা এই চিতাবাঘ মানে নাহৰফুটুকী বাঘ এইবিলাক দেখিছা নিকি নে চিতাবাঘ নে যোনটো হেৰি বাঘৰ এটো দেখিছা
চিতাতো হয় অ টাইগাৰ বুলি কয় ন
অ অ উ অ আৰু ভান এ কি কয় তোমালোকে যাওতে হাতী চাফাৰী কৰিছা নে জিফটি চাফাৰী কৰিছা
নাই আমি জীপ জীপ গৰ মানে চাফাৰী কৰিছো আমি
অ অ ভাংলা জিপচি
ভাল লাগিল আৰু মানে মানে জেগাবোৰ চাই
অ মইও যাওঁতে জিপচি পা চাফাৰি কৰিছো আমি আচলতে আমাৰ স্কুল পা লৈ গৈছিলে নাইনত
হা আমাৰো স্ক স্কুলৰ পাই লৈ গৈছিলে মানে ক্লাছ টেন পা গৈছিলোঁ
অ অ আমাৰ নাই নাইনৰ পৰা লৈ গৈছিলে এই শিক শিক্ষা ভ শিক্ষামূলক ভ্ৰমণ ব বোৰ বুলি লৈ গৈছিলে আৰু নাইনত শিক্ষামূলক হিচাপে আৰু কি কয় এ এতিয়া বাৰু সলনি হৈছে কিজানি মই বহু বছৰ আগতে যিহেতু গৈছিলো
উম হ'ব সলনি হ'বই ন কিয় আমি চাৰি তিন চাৰি বছৰ হৈ গ'ল ন জেগাবোৰতো একেই নাথাকে চেঞ্জ হৈ যায়
অ তুমি এনেই কি ভাবিছা কাজিৰঙাত যে আগতে আহ গড় যে গড় যে হত্যা কৰে যে বহুত যে গড়ৰ খৰ্গ কাটি লৈ যায় এইবোৰ আজিকালি কমিছে নে আজিকালি কি যিহেতু আমি ইমান শুন শুনিব পোৱা নাযা না থাকে আগতেটো
আজিকালি কমিছে চাগে কিয় কলে তাতে এতিয়াতো আপোনাৰ পুলিচ কেইটা আছে কামাণ্ড কেইটাও থাকে আৰু এইখিনি ফৰেষ্টাৰ কিতাও আছে ন ত আজিকালি কমিছে চাগে মোৰ যানা মতে
অ আগতে ত চোৰাং চিকাৰীয়ে আমি প্ৰায়ে শুনিব পাওঁ বাতৰিত যে গড়ৰ খৰ্গবোৰ কাটি কাটি লৈ যায় গড় মাৰি পেলাই
উম্
উম্ এনেই কাজিৰঙাটো কাজিৰঙা যিহেতু অসমৰ সম্পদ গতিকে কাজিৰঙাক সুৰক্ষা কৰিব লাগিব আৰু
উম্
অ এতিয়া কি বোলে
নাই এইটোৱে মানে আপোনাৰ আপুনি যোনটো কথা এতিয়া কলেই
অ অ অ অ বাকী কি কয় আৰু তুমি তাৰ বাহিৰে কি কয় মানস ৰাষ্ট্ৰীয় উদ্যান আৰু হেৰি এইবিলাক গৈছা নেকি নামেৰি ৰাষ্ট্ৰীয় উদ্যান এইবিলাক?
ক'তে কাজিৰঙাতেই?
নহয়- নহয় মানস নেচনেল পাৰ্ক আৰু তোমাৰ
নাই, নাই নাই, নাই, যোৱা নাই, যোৱা নাই। কাজিৰঙাতহে মানে খালি গৈছিলোঁ মানে জেগাত যোৱাই নাই
আৰু তুমি ৰংঘৰ, কাৰেংঘৰ এইবোৰ চাইছা নেকি?
অ, এইকেবোৰ চোৱা নাই চাগে, মই পাহৰি গৈছো।
অ- অ- অ।
বৌ দিন হৈ গ'ল ন, তোৰ মনত মনতেই নাই মানে।
অ, মইও যোৱা নাই বাৰু, তেনেকে কিন্তু মই তোমাৰ হেৰিত গৈছোঁ অ, অ, কি কয়, মই অসমৰ বাহিৰত গৈছোঁ তোমাৰ যেনে তোমাৰ হেৰি গৈছিলোঁ আ ৰাজস্থান তোমাৰ পুৰা কৰিছোঁ।
ৰাজস্থানত মই তোমাৰ বহুত জেগাত গৈছো। জেচলমাৰত গৈছোঁ তাতে, থাৰ মৰুভূমি চাইছোঁ। তাতে সিহঁতৰ সা-সা-সাংস্কৃতিক যিবোৰ অনুষ্ঠান মানে সেইবোৰো চালোঁ। তেওঁলোকে নিজৰ হেৰিত মানে, সাংস্কৃতিক হেৰিত মানে তেওঁলোকে আহ, সন্ধিয়া হ'লে মানে, এ তাতে মৰুভূমিৰ মাজতে তেওঁলোকে মানে হেৰি কৰে মানে সাংস্কৃতিক অনুষ্ঠান পাতে মানে।
নে ৰাজস্থান জেগাবোৰ বহুত ধুনীয়া ন'?
ধুনীয়া তাৰোপৰি তোমাৰ খালি তাত তে গৰমৰ দিনত বহুত গৰম হয় এতিয়া তোম গৰমৰ দিন যিহেতু চলি আছে এতিয়া তোমাৰ তাতে বহুত অ' গৰম হ'ব তাত তে পন প-পঞ্চাশ ডিগ্ৰীল চল্লিশৰ পৰা পঞ্চাশ ডিগ্ৰীলৈকে যায়।
আৰু কিবা কিবা জয়পুৰটো পিং অফ পিং চিটি বুলি কয় ন?
অ, জয়পুৰ পিংক চিটি বুলি কয়, গোলাবী চহৰ বুলি।
মা মানে এইটো গোলাপী চহৰ মানে কি কাৰণে মানে কয় এইটো মানে আপুনি অলপ
অ, মই য অ, গোলাবী চহৰ বুলি কয়, জয়পুৰ যদি কবলৈ যাওঁ তোমাৰ দুটা আছে। এতিয়া নতুন জয়পুৰ আৰু পুৰণা জয়পুৰ। ত' চাব লগা বস্তু যিখিনি আছে, সেইখিনি মানে অ' অ' সেইটোয়ে মই কৈ আছোঁ, আহ মানে তোমাৰ নতুন জয়পুৰ আৰু পুৰণা জয়পুৰ। নতুন জয়পুৰটো হ'লে এতিয়া আধুনিক যিটো জয়পুৰ কিন্তু পুৰণা জয়পুৰ টো হ'ল সেইখিনিয়ে চাব লগা। মানে তাতে আগৰ দিনতে ৰাজাৰ মহল আছিল ন', মহলৰ তলত মানে- এ ৰাজাৰ ম আ মহল য'ত আছিলে সেইটো পাহাৰৰ ওপৰত হয়, নাহাৰগড় ফৰ্ট বুলি কয়। তাৰ তলত মানে তোমাৰ গাঁও আছিলে, ত' সেই গাঁওখ গাঁও গাঁৱত যিবিলাক মানুহে আছিলে তোমাৰ আ গাঁৱৰ মানুহ বিলাক ধৰা যিবিলাক দোকানীবোৰ আছিলে ব্যৱস সায় বিলাক আছিলে বা হেৰি চেৰি, মানে গাঁৱত মানে তাতে মানুহ বিলাক তলতে ৰাজা ৰজাৰ যিবোৰ মানে ৰাজাৰ মহলত যিবিলাকে কাম কৰিছিল বা গোট টেই গাঁওখন তলতে আছিলে, ত' সিহঁতৰ মানে ঘৰ বিলাক মানে এনেকুৱা ৰং ৰঙা ৰঙাৰ মানে। ত' মানে সেই সেই কাৰণে মানে অ' গোলাপী চহৰ বুলি কয়, আৰু মানে পোৰনা জয়পুৰত সোমোৱা লগে লগে তুমি, অল্ড জয়পুৰত সোমোৱাৰ লগে লগে তুমি মানে পুৰা তাতে ৰংটো দেখিবা যে সিহঁতৰ পুৰা ৰঙা ৰং মানে। মানে ৰঙা ৰঙা চাৰওফালে ৰঙাই গোটেই ঘৰ বিলাক চ'ব ৰঙাই, সেই কাৰণে মানে গোলবি চহৰ বুলি কয়, অ' বাৰু বাকী
কথা পাতি ভাল লাগিল।
মোৰো ভাল লাগিল বাৰু আলোচনা
ঠিক আছে তেতিয়া ঠিক আছে।